পিছা
অ আছো দিয়া
অ আছো দিয়া ভাত খালা
উম খালো
কিহে খালা
এ আজি উ উ ব্ৰইলাৰ মাংস আনিলে
অহ
তাকে খালো
ইমান সোনকালে আনিলে যে কোনোবা আহিছে নেকি
নাই হাইনে ঘৰতে খাবলৈ বহুত দিন মাংস খোৱা নাই যে তেওঁ আজি ৰ ৰ'দত ইমান নাই
ৰ'দতো কিয় নাই আছেতো বহুত ৰ'দ দিছে
ন ইফালে অলপ ডাাৱৰীয়া হৈ আছে মাৰছো আজিৰ দিনটো তেওঁ মানে উম যে ৰ'দতটো দিছে বাৰু
অ অ আমাৰ আফালে কিন্তু ৰ'দ দিছে দেেই বহুত ৰ'দ দিছে গৰম বহুত কিবা খাই আছে নেকি?
উম
কি খাইছা।
এ চামিন।
হ হ
বাই আনিছিলে?
কৰ'ৰবাত গৈছিলে বা।
উম ইয়া কাম এটাত গৈছিলে যে তাপ লৈ আহিছো।
আহ
বাকী সৰ্বখাতী ভাল।
ভালেই দিয়া তোমাৰ ভাল।
এ আচ্ছা হেৰি আজি পৰীক্ষাত। আছিলে নেকি ন
অ পৰিক্ষা আছিল দিয়া।
কেনেকুৱা হ'ল।
ভালে আছে।
উম
তোমাৰ
ভালেই ভালেই উম
আকৌ আকৌ পঢ়িছ নে নাই পৰহিলে কাৰণে
পৰহিলৰ কাৰণে পো আহিছো মানে হৈয়ে আছে অলপ খালি তোমাৰ চালে চাব লাগিব আওঁ মম বাকী আজি যি তোমাৰ ঠিকে কৈছে।
অ ঠিকে কৈছো বাৰু আজি
এতিয়া বহি চোৱা জনীয়ে এ বা কি কেনেকে চাই আও
জানো এটিয়া
উম তাৰ ওপৰতে ভৰসা।
অ
খোৱা বোৱা হ'ল।
পোৱাব মানে তেতিয়া ভাত খালোঁ যে মহাবিদ্যালয়ৰ পৰা আহি এতিয়া নাই আৰু ভাত খাম। অ এতিয়া মানে হেৰি হম্ খু শুলো মই বৰ ভাগৰ লাগিলে ৰাতিপুৱা সোনকালেই যোৱা যে
অ অ হ দিয়া।
হোঁ উঠি পানী দুনি খালো খাই পেলাই আম আম আছিলে আম খালো।
অ গছৰ নে কি?
অ গছৰে। আমাৰ গছ মানে নহয় এ লগ লগৰ এজনে দিছিলে
উম উম
লগৰ জনে অ পকাআম
অ তাকে মই ভাবিছো অ তাকে ভাবিছো বোলো আম কত পাল বা
আম কিনা নাই মানে এনেই দিছে খাবলৈ কাৰণে তাৰপিছতে সিহঁতৰ মানে ঘৰত ধেৰ আছিলে
উম আমাৰ গছ আছে কিন্তু মানে তোমাৰ ইয়া লগা নাই
উ হুহ থাক নাথাককা সমান দিয়া
উম
সিমা আমাৰ নে আমাৰ পাচ চাই যে লাগিছে বাঁহ চইদে উ বাঁহ বহ বাৰী পানে কিন্তু চব বান্দৰে খাই দিলে চব বান্দৰে খালে শেষ আহ বহুত বান্দৰ আছে। বান্দৰে চব খাইকৈ শেষ
অহ অ
এতিয়া নাই এটাও এই কোমলীয়া হৈ থাকোতে খালে মানে আমজোপা বহুত মিঠা আছিলে কুমলীয়া হৈ থাকে গুটিটো মানে নহয়গৈ একো প ডাঙৰেই নহয়
উম
মিঠা বহুত লাগে চব খাই শেষ কৰি দিলে
উম
এইটো কে
সেয়া বান্দৰ বান্দৰ বিলাকৰ কাৰনে তোমাৰ ৰা হেৰি ন
অহ
হ'ব নোৱাৰে
অহ
পাহাৰে চাহাৰে পাহাৰে চাহে থাকিব লাগে আকৌ সিহঁতে আকৌ ইয়াত আহি পেলাই জলাই
ন এইবিলাক কৰপৰা আহে
উম বহুত আগৰ পাই আছ আছে নেকি
মই জন্ম উম জন্ম পোৱা মানে বহুত আজি ৰাতিপুৱাতো শুবই পৰা নাই
অ, অ
এই পাঁচই চাৰিটাম বাজিতে ধম ধমনি ধৰি আছে টিঙৰ ওপৰত একদম কাজ জীয়া বা খেলিছে
উম উম টিং চিঙো বেয়া হৈ যায় চাগে ন
টিং আমাৰ বেছি জি নেজায় মানে যিমান দামী টিংঙে নলগোৱা
মানে তোমালোকৰ বুলিয়ে নহয়, আৰু গোটেই উম গাঁৱৰ মানুহতে তাতেতো নো হেৰি হয় ন
অ গোটেই গাও মানুহ বিলাকখনৰ মানে যিমান দামী টিঙি নলগাও লগতে খ বেয়া হৈ যায়
উম, উম, উম
ইমান ডাঙৰ- ডাঙৰ মানে ওপৰ -ওপৰত ধুম ধুমকে পৰিব টিঙৰ ওপৰত টিং ফুটিবই আহ', মানে অলপ কম দামী টিং যে কিছুমান যে পাই যে কম দামৰ টিং বিলাক হয়াত সেইবিলাক টমান এ', বেকা বেকি হৈ যায় মানে যদি অলপ কমজুৰি টিঙ হয়।
আহ',
তাকে টেমুনা টেমুনি হৈ যায়গৈ মানে। ছানেবিলাক এ', ঘৰ ধনী দুখীয়া চবৰে ঘৰত মানে বৰু পৰিবই
উম', - উম ', এনে চাপ ঢালিব লাগিব তাতকে বি বলে কাই নাই আৰু
চাত তাৰিলৈ জানো এতিয়া পাৰিবতো লাগিব চব মানুহ বিলাক মাছ, চব মানুহে
অ',
ছাটডিলে জানো গৰমটো বেছি নহয় আজিকালি তো খুব গৰম হয় ন।
গমৰ হয় তেও মানে তোমাৰ
ন' চাদ ঢালিলে তুমি এতিয়া বহুত মানে বেছিকে পইচা খেদাই চাদ এটা ঢালিব লাগিব সেই চাদখন ঢালিলে গৰম নহয়।
উম', এনেকুৱা স্বাদ ধালে
কিবা মই মোবাইলতহে দেখিছিলো কিবা কিবি কৰি দিয়ে।
কি খালি বহুত নতুন -নতুন কিন্তু তোমাৰ উম', চাত চাদ ধালা ঘৰো কিছুমান ঠাণ্ডা থাকে দিয়া।
থাকে এতিাততো মানে বাহৰ -বাঁহৰ জেগাত থাকিব লাগিব মানে গছ গছনি ভিতৰত থাকিব লাগিব।
উম', - উম',
চেচুকৰ জেগাত থাকিব লাগিব।
উম', - উম', মানে চাট ধলাৰ পিছত তাত চিটিঙি লগাই দিব লাগে।
চিলিঙি মানে চঠেলা খিনি অলপ এ', মানে গছ গছছ ৰুব লাগিব মানে এয়া', চাৰি কাষে তেতিয়াহে হব। তোমাৰ ঠাণ্ডা নহলে আৰু?
অ',
ইমান গৰম?
আজি এনেক কিমান মান পৰিলা পৰীক্ষাত?
যা', যো এতিয়া কিমানহয় বা?
মোৰ মই মোটামুটি তোমাৰ উ', চল্লিশৰ ওপৰত পাব লাগে।
অ', ঠিকে আছে।
কিন্তু তোমাৰ এই আ', দীঘল-দীঘল প্ৰশ্ন তোমাৰ মানে এটা থাকি গ'লগৈ লাষ্টৰ মানে শেষৰ সময়খিনিত মানে তোমাৰ এ সময় নহলগৈ। বহি টানি লৈ গুচি গ'লগৈ।
অ,
কিন্তু মানে ভাল উ ভাল মাৰ্কে পাম চাগে?
উম, ঠিকে আছে।
উম, তোমাৰ কিমান?
ইমানো ভাল হোৱা নাই ইমানো বেয়া হোৱাও নাই এনেকুৱা। নিচিনা মাজতে আৰু।
এ ঠিককে আছে দিয়া বাকী আৰু দুটা আৰু কেইটা আছে তোমাৰ পাঁচটা আছেই নহয়।
অঁ, আছে-আছে। অ', কিন্তু এবাৰ মানে হেৰি প্ৰশ্ন কাক টান আহিছে দেই।
অ', টান আহিছে অ', মানে মোৰ ওচৰত মোৰ ওচৰত, মোৰ ওচৰত ছাৰ এজন আহিছিলে নহয় ছাৰে কৈছে আহি পেলাই। আ কৈছে কি কৈছে কি কেনেকুৱা? মই কৈছো কি ছাৰ ঠিকে আছে অলপ মানে আপুনি পঢ়োৱাৰ পৰা মানে বেলেগ কিবা এটা মানে? প্ৰশ্নতটো বুজি পোৱা পোৱা নাযায়।
উম,
ছাৰে তেতিয়া কৈছে-কৈছে কি সেয়াই ন তোমালোকে এতিয়া ছাৰেও এবাৰ তেওঁ কম সময় পালে ন। ক্লাছ আমাৰ মানে হে নহ'লে চাই কৈছে দিয়া লিখা তেওঁ মোক মানে দুই তিনটা মান চাৰে অকন মানে হেৰি কৰিছে কৈছেগে তুমি, এনে এইটো-এইটো ক ত এইটো মানে চেপ্টাৰৰ পৰা তুমি, যে পঢ়িছিলা সেইটো বুজাই পেলাই সেনেকৈ লিখি দিলেই হৈ গ'ল। মই সেইটো বুজি পাইছোঁ তেতিয়া লিখি লওঁ।
অ', সেই সেনে আমাকো কৈছে বাৰু আমাৰ বাই এজনীয়ে কৈছে।
উম, কিন্তু মানে তোমাৰ মই মোটামুটি মোৰ ভালেই হৈছে, কিন্তু বাকী মোৰ মানে এতিয়া এই গণিতৰ যোনদিনাখন আছে ন? উম, সেই অ', স ন খহে মোৰানে এতিয়ায় লাগি আছে সেইদিনাখন তুমাৰ। মোৰ মানে কিছুমান ফৰ্মুলা বহুত মানে তোমাৰ সূত্ৰ আছে ন।
অ', সূত্ৰ খিনি টান আছে।
মানে এ মনত নৰয়, ইয়াত মানে খেলি মেলি লাগে চাবাচোন, গোটেইগিটা তোমাৰ মানে পোৰা পাথৰে চাবাচোন আহ সূত্ৰ খিনি তোমাৰ মানে এটাৰ লগত এটা কিবা মানে মিল দেখা নিচিনা নালাগে মানে এই মেইন কোনটো এতিয়া সূত্ৰ মানে যেতিয়া যেতিয়া তোমাক প্ৰশ্ন কাকত খন পাম ন, তেতিয়া মানে পাহৰা যায়গে কোনটো ইয়াত এই এইটো প্ৰশ্নত কোনটো সূত্ৰ আছিলে মানে গোটেইকেইটা‌ত আছেই আ এইকে লাগে যে
অঁ অঁ আৰু মানে হেৰি হয়, সেই গোটেইখিনি একেলগে লাগেইটো লাগেই অ কোনটো লি লিখি মানে, চব মানে চব খেলি মেলি হৈ যায়
হয় হয় তোমাৰ অহাবাৰ এ ইয়াৰ পিছত তোমাৰ আমাৰ অংক নাথাকিব চাগে বেছিহে আহিব চাগে ন
নহ নহ এ এ এইবাৰ হেৰি বেছি অংক আছে, কিন্তু তেতিয়া মানে অলপ অংকটো কমিব তেতিয়া অলপ লিখাও থাকিব
অঁ অঁ নাই ঠিকে আছে
হয় মানে এ অংক খিনি থাকে কিবা অংক অংক মানে লগতে লিখাও থাকিব তুমি মানে অংকেইটা যদি নোৱাৰা নোৱাৰা যদি তেতিয়া অলিখ সেখিনি লিখিব পাৰিবা সেনেকোৱা নিচনা হয় কিন্তু এবালে অংক বেছি আছে
উম উম তোমাৰ আকৌ কেতিয়া আছে দচ তাৰিখলৈহে আছে আও উ দচ তাৰিখে কিন কিনকে পৰিছিলে এতিয়া বৰ্তমান নাই
অ আমাৰ ফালে কিনকিনকে পৰিব লৈছে
নাই কেইটোপাল মান পৰিলে পৰি সি বোলে নাইকীয়া হৈ গলগে কিন্তু ডাৱৰীয়া হৈ আছে পৰিব চাগে কিন্তু
অআ বতা অ অ মানে বতাহ মাৰিছে দেই বহুত বতাহ মাৰিছে এতিয়া এনকা কৰিলে বতৰটো ভাল লাগে অঁ এনেকুৱা কৰিলে বতৰটো ভাল লাগে দিয়া নহয় যেনেকুৱা গৰম হৈছে সেইকেইদিন
যোৱা কালিৰ ৰবাত হয় যোৱাকালি তোমাৰ হেৰি তোমাৰ নতুন